ও হয়। কি কৰি আছ, অহ কি কৰি আছে?
মই মই আছো এই কিতাপ এখন পঢ়ি আছো। কিতাপ এখন কৰি আছো লগতে বি এ। ভাত খালো। বিয়াৰ এলবাম টোও চাই আছো।
অ আমিও ছে দেখাই নাই। এ মইয়ো ভাতক খাই অকমান ৰেচ দিওঁ। দেখা নাই।
অ আচ্ছা চাব আহিব লাগিব হয় নেকি?
চাব আহিব লাগিব এদিন আহিব। হম।
চাব লাগিব অৱশ্যে ভাবাই নাছিলো আৰু।
মানে এইবাৰ হেৰি দৰা ঘৰৰ দৰা ঘৰৰ এলবামটোও আনিছোঁ আৰু কইনা ঘৰটোতো আছেই বাৰু আগৰ পৰা।
হয় হয় ঠিকে আছে ভাল কথা। এইবিলাক থাকিব লাগে চিন।
স্মৃতি থাকি যায়।
হয় হয়।
আজিকালিতো আৰু দিন চব এনে মেলি থৈছো মাজে মাজে ফোনো কৰি আছো। তেনে
হয় হয়। ঠিক আছে তাৰোপ
বাকী আৰু গৰমতটো আৰু ক'বই নালাগে আৰু বহুত গৰম। এ হে আপোনালোকৰ ফালে কেনেকুৱা?
সে বাপৰে ভি বহুত গৰম গৰম বহুত গৰম। তোমালোকৰ আমাৰে এ হয় দিয়াচোন গোটেই চিটিততো গৰমতোৱে জাগা বেলেগ হ'লেও যায়ত চিটিত একে গৰম
চিটি তেকে গৰম তাকেতো ইফালে আজি মই এটা ভিডিঅ' চাইছিলো ফেচবুকত। ইউৰোপত মানে ইমানেই গৰম হৈছে হেৰি হৈছে। ৰাস্তাবোৰ গলি গলি গৈছে।
সঁচা নে এইবিলাক?
সঁচা যেনে লাগে তেৰশ জন মানুহৰ মৃত্যু হৈছে বুলি দিছে আৰু বাতৰি। ঋতুত
তেৰশ মানুহ ঢুকাইছে।
উম।
বাপৰে
গৰমতে ৰাস্তাৰ যে ট্ৰেফিক লাইট থাকে যে ট্ৰেফিক লাইটবোৰ হেৰি হৈ গৈছে। এ গলি গৈছে অ গলি গৈছে।
অ।
নাজানো আৰু কি হব পৃথিৱী খন এনেকৈয়ে ধ্বংস হব নেকি?
দিন ব দিন গৰমটো বাঢ়ি যাই আছে।
অ আগতে মানে গৰম আছো সহ্য কৰিব পৰা গৰম আছিল। আজিকালি মানে সহ্য নহয় আৰু।
তাকেতো এনেকুৱা দি এনেকুৱা লাহে লাহে গৰমো বাঢ়ি যোৱাৰ পিছত আমাৰ
চলিব দিগদাৰ হ'ব। এতিয়া ঘৰে ঘৰে এচি নহলে থাকিবই নোৱাৰিব চাগে।
আমাৰ অৱশ্যে নাই এচি।
আমাৰো নাই মানে কথাতটো কৈছো।
লাগাছে আৰু এই নৰ্মেল ফেন য ক টাইমতটো শান্তিয়ে নাপায়।
উম মই এতিয়া বাহিৰতহে বহি আছো। ফেনখনো দি লৈছো।
অ বাহিৰত অলপ বতাহ আছে।
উম।
ঘৰ ভিতৰতো-
অকমান বৰষুণ দিলে ভাল লাগে।
কালি অলপ ভাল লাগিছিল মানে কালি বতৰটো বৰষুণ দি পেলাই অলপ ঠাণ্ডা পৰিছিল।
হয় নেকি? মইতো কালি আহি আছিলো যে গমেই নাপালো সেইফালেতো বৰষুণ। উজনিৰ ফালে।
সেইফালে অলপ ঠাণ্ডা। সেইফালে অলপ ঠাণ্ডা পাৰি। কাৰণ মানে মই মাজতে গৈছিলো নহয় মোৰ ঘ। এজনী থাকে ৰিলে্চনত ম নিজৰ সেইফালে গৈছিলো মই। কেইদিনমান আছিলো নহয় আমাৰ ইয়াতে আমি ফেন দি দি শু নহয় সিহঁতে কম্বল উৰি শুৱে।
অ তাতে ঠাণ্ডা।
তাতে থাকি ভাল লাগে।
ভাল লাগে তাৰে পৰিৱেশতটো অলপমান ভাল।
তাকেইতো তাতে ঠাণ্ডাতো ইমান সুন্দৰ। পৰিৱেশ মানে বহুত ভাল। বহুত ভাল পৰিৱেশটো আহি অহাৰ পিছত ততে গুৱাহাটীত মন বহা নাছিল আৰু ইয়াতে।
অ হ।
আমাৰ ফালে বিৰাট ধুনীয়া পৰিৱেশ। সেইটো চাইদৰ গাঁৱৰ কথা কৈছো কিন্তু। আমাৰ এনে ওচৰে পাজৰে গাঁও বিলাকও চহৰৰ নিচিনাই হৈছে।
গৰম খালে গৰমতো বেছি। ইফালে অকমানে হেৰি হৈ যায় যে। উম ডিব্ৰুগড় চিব্ৰুগড় হয় বৰষুণ দিয়ে থাকে।
সেইকাৰণে ভাল লাগে মানে গৰম। তো লিমিতেড থাকে তাতে।
উম সেইটো ঠিকে কৈছে বাৰু আপুনি।
আৰু হেৰি হয় আমাৰ ইয়াতে ইমান। জনবসতিটো ঘন ন তাতে অকন অ সেই জানোত অলপ খেনে গা যে বৰ। সেইকাৰণে গৰমতো চাগে কমো হয় আমাৰ ইয়াতে
বিল্ডিং চিল্ডিং বেছি এইফালে
সেইকাৰণে গৰমটো বাঢ়ছে গৰমটো দিন সেইকাৰণে বাঢ়ি যাই আছে কেতিয়াবা এইবিলাক চব বিক্ৰী কৰি গাঁৱত থাকিব ইচ্ছা যায়
অ এইটো হয় মোৰো ময়ো যে যাও মোৰ ঘূৰি আহিব মন নাযায় ইফালে
মোৰ মোৰ নিজৰতো কোনো নাইয়েই বেলেগৰ তাত গলে মোৰ এনেকোৱা লাগে চব এইবিলাক বিকি মই গাঁৱতে থাকো নেকি এনেকোৱা লাগে কিন্ত মোৰ মতেতো নহয় ন
তাক তেনেকেতো আৰু যাওঁ বুলি যাব নোৱাৰি দিয়কচোন গুৱাহাটীখন মানে যিমানে যি নহওক আৰু চব কাম কাজ ইয়াতে হয় বেমাৰ আজাৰ হলেও গুৱাহাটী আহিব লাগে
অ সেইটো হয় বাকী কি তোমাৰ মা আহিছে ডিউটিৰ পৰা
মা আহিছে আহি শুইছে কালি পৰা আৰু গৰম বন্ধ যে উম আহিছে আহিছে চব আহিছে
অ তেওঁ মাজতে গা বেয়া আছিল নহয় সিকে ভাল পাইছে চাগে এতিয়া
এতিয়া ভাল পাইছে মানে বিষবোৰ আছে অলপ অলপ বহুত বেছি নাই বাৰু অলপ অলপমান আৰাম পাইছে বুলি কৈছে কি বা এতিয়া মানে ভিতৰি ভিতৰি বা কি চলি আছে
হব আজিকালি সৰু সুৰা বেমাৰ দুই এটা থাকেই আৰু
উম আৰু বয়সৰ লগে লগে আৰু বয়স হৈছে যিহেতু
হেল্ল এইটোৱে
উম
বাকী তোমাৰ ভাল চলি আছে
বাকী মই আছো আৰু ভাল বেয়াৰ মাজত
উম
ডিউটি জইন কৰিব লাগিব কালিৰ পৰা তেতিয়াতো আৰু ৰেষ্ট নাপাম
হয় হয় হয় হয়
এতিয়া সেইকাৰণে আজি অলপমান কাকুতি মিনতি কৰি ডিউটি নাযাওঁ বুলি কৈ দিলো আৰু
আৰু ৰেষ্টো দৰকাৰ থাকে ন মানুহক৷
উম মানে ইয়াৰ আগতো হেৰি হ'ল এ অম্বুবাচীত গলো৷ অম্বুবাচীৰ পৰা আকৌ হেৰি হ'ল উ গাঁৱত গলো নাইট ডিউটি কৰি সেইকাৰণে আৰু
আজি ৰেষ্ট লৈ - লৈ কালিৰ পৰা আকৌ
কালিৰ পৰা আকৌ যাব লাগিব উম৷
উম ঠিকে আছে সেনেকাই চলিব লাগিব৷
উম বাকী এইকেইদিনটো লৰাক অনা নিয়া কৰিব নালাগে আৰু স্কুলৰ
এইগিদিন আনা নিয়াৰ দায়িত্বটো নাই বাৰু বন্ধ পাইছো৷ কিন্তু ক'বাত-ক'বাত তাক ফুৰাব লাগিব আৰু৷
অ', সেইটো এটা ডাঙৰ ডিউটি নহয়, ফুৰোৱাটো৷ আজিকালি
অ আৰু কিমান বছৰ আৰু ডাঙৰে হ'ল আৰু।
তেয়া নিজে-নিজে ফুৰিব পাৰা হব।
সেইটোৱে কথা।
উম।
দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল।
হ'ব বাৰু দিয়ক। অ', মই কৰিম দিয়ক। ঠিক আছে বাৰু, বাই-বাই বাই-বাই।